অ চাহ তাহ খালি নে এই চাহ বনাই খাই উঠিছো।
অ মই নাই খোৱা খাম আউ। এ তাইক টিউচন লৈ আছ আছো যে
অ আজি কত গৈছিলি
আজি এ হেৰিত গৈছিলো এয়া উম মানে আজি এয়া আমাৰ ইয়াত হেৰি আছিলে য়োগা অ তাত গৈছিলো গোটৰ ফালৰ পৰা
উম উম
হা কৰি আহিলো আৰু ৰাতিপুৱাই হা কি কি কৰা আছে এনেকে ধেই কিবা কিবি কৱাই আছে এ। তিয়া হয়
উম হম
আহ সেই কিন্তু চাদৰ মেখেলা পিন্ধি গলো যে।
সদায় যাব লাগিব না?
অ সদায় যাব নালাগে আজি গ'লো কিন্তু এনেই সদায় বোলে হেনো শংকৰদেৱ স্কুলত ভাতি পেলাই, ভতি পেলাই কৱাই থাকে বোলে ডেইলি। পাঁচটা বাজাৰ পা অ হেই। অ 'তাকে তাই ৰঞ্জনাই কৈছিলে আহিবি বুলি।
উ।
হেই কৰিবিহি অন তাৰ যায় বোলে হেনো।
উম কৰিব লাগে এইবিলাক।
উম হেৰি তা পা এতিয়া মই এই আকৌ ঘৰতে কৰিম শিকি আহিছোয়ে আজি।
অ অ সেইখিনি যিখিনি শিকাইছে। সেইখিনি ঘৰতে কৰিলেও হ'ল। বেলেগত যাব নালাগে নহয় ঘৰত কৰিলে বেছি ভালেহে, ধুনীয়াকে। এ' অহ ঘৰত সদায় সেইখিনি কৰিবিয়ে কৈ পেলেই বহুত ভাল লাগে এইবিলাক। সদায় কৰিবিচোন তোৰ মনতটো আৰু শৰীৰ ইমান ভাল লাগিব নহয়। তাৰ নতুন জীৱন এটা পোৱা নিচিনা লাগিব।
উম তাইক অ ৰাতিপুৱাই কৰিম ভাঁতি পেলাই মই ভাল নাপাওঁ। পাওঁ যে তাক স্কুল পঠিয়াই।
অ ৰাতিপুৱাই কৰিলে বেছি ভাল স্কুল প পঠিয়াই লবি লৈ পেলাই। পুৰা কৰিবি এক ঘণ্টা টা দেৰ ঘন্টা নিজকে দিবিয়ে মানে, স্কিনৰ পৰা ধৰি টো পেটৰ পৰা ধৰি শৰীৰ টো। চবফালে ভাল হৈ যাব মানে মুখ গ্ল আহিব হেৰি খোপা কিয় ইমান। ভাল লাগে।
অ' সেয়াই সেইটো কাৰণে কৰিম বুলিয়ে ভাবিছো। আজি বোলো কৰি ভাল লাগিছে যে তাত শিকি আহিছো আ আজি। মানে কি হয় চাদৰ মেখেলা পিন্ধি যাব নালাগিছিলে। চুইদাৰ এযোৰ পিন্ধি যোৱা হয়ও অ নহয় আকৌ ৰ ৰঙা পাৰি চাদৰ ব্লাউজ। পিন্ধি যাব লাগিব বুলি এবাৰ ক'লে। তাৰপিছত। সেইটো কাৰণে সেয়া পিন্ধি গলো। তাৰ পিছত আকৌ মেছেজ দিছে। দিলে বোলে ৰাতি। অ উ সেই। উম আমাৰ এই কৈছিলে। খুইএকে তাৰ পিছত উম। মই ৰাতিপুৱা টাই ফোন কৰি কৈছে যিকোনো পিন্ধি গ'লেই হ'ব। চাদৰ মেখেলা দে। মই তাৰ পৰাৰা বোলে উলিয়াই থলো এ এযো। এজো উলিয়াই থৈছুয়ে যে হেইজুৰ পিন্ধি যাম আউ উলিয়াই নাথাকো আ। তাৰপিছত তাত দে দেখিছোঁ চব চুইদাৰ তুইদাৰ পিন্ধিয়ে গৈছে মই বোলো ময়ও পিন্ধি আহিব পাৰিলো হয় দে তেতিয়া ধুনীয়াকে কৰিবও পাৰিলো হয়
হয় ত তুমি চুইদাৰ পিন্ধিব লাগে হেইয় ত কৌ ভৰি ওপৰ তললৈ কৰিব লাগে
তাৰছ মানে লং পেন্ট স্পৰ্টিং পিন্ধি গৈছ। আছে
বোৱাৰীবিলাকেই
অ বোৱাৰী বিলাকেও পিন্ধি গৈছে
অ আজি চাঞ্চ পাইছে আও
অ হেই মানে কি হ'ল তাৰ পৰা পিন্ধিব আৰু সেহেঁতৰ মানে অৰ্ডাৰ দিছে নেকি নাজানো কিন্তু এনে কিছুমানে পিন্ধি গৈছে, এন নিদিয়াবিলাকেও পিন্ধিছে
আ-অহ, ভা পিন্ধিলে ভাল আকৌ কমফৰ্টেবল কয়িব'ল।
অ, আমাৰহে হেৰিহতে উম এয়া অ বৌহতে চুইদাৰ পিন্ধিে আহিছে আমাৰ বৌ নহয় আয়া এই বাবাদাহতৰ বৌ হঁতে
অঁ অঁ
উম-উম
বাত দিয়া আমা গাঁৱ-পা কোন-কোন গ'ল?
এ আমাৰ গাঁও ধেৰ মানুহ আছ-ছে তাৰপা, ভকত গাঁও ধেৰ মানুহ আচ ত
উম
ই হেৰিও-তাইও আহিছিলে আ আমাৰ চুক মানুহো আছে তাৰ পিছত খালি আমাৰ চ কৰ মানুহ ইমান নাই দেই ফালৰ পৰা আছে আমাৰ চুকচোন কোননেওচোন সেয়া গোটত নায়ে নোসুমালে
অ
অকণো কেইখনো আছে দুঘৰত তিনি ঘ হয় তিনি ঘৰ ওচ চাৰিঘৰ সেইিঘৰ নাই
হম হম
নসোমালে কৈ থাকিলেও নোসোমায় আৰু
উম সমাব লাগিছিলো থাকিব লাগিছিলে ইমান গাৱতে থাকি সেইখিনি- সুববিধা নল'লে
উম
তই যে তেওঁ ভ্যাগ বলত পাই গলি যে
অ ম মহেয়া অম, সোমালো আ
আমাৰ এই আছে ন না। দ্ধুম
তাৰ আছে
তাই আহিছে লে
তাইক সিহঁতৰ তাত আছে তাঁহাত গৈছে সহঁতৰ দুইজনী আছে শাহু এক বোৱাৰীক-
দুজনী গৈছে
অ দুইজনী যোৱা নাই অ হেৰি গৈছে যদি মই গম পোৱা নাই মানুহ জনী বেমাৰী মানুহ যাব দিয়া নাই ন হয়-হয়
অ
আম্প-বেমা'ই মানুহক খ মানে পেগনেঞ্চি মানু'হ-হ
দিয়া নাই
নাই এতিয়া
এল-আই- চি টো হ'ল নে নাই খুলিলি? গোটৰ এল-আই-চি খুলিলি? ক লাইছে
এল-আই-চি নহয় ইঞ্চুৰেঞ্চ, নাই খোলা, অ খুলিবগৈ লাগিব খুলিব কৈ আছে, এ এদিন যাম আও ফুতুক-কে, খুলি থৈ আহিম গ-অকলে যাম আও
অ অ
শুইয়েকে মই যাম মাম দুইজনীয়া
অ, দুইজনীয়ে খ'লা নাই এঅ
অ আৰু বেলেগেও খোলা নাই খুলিলেকে খোলা আমি দুজনী যাম আৰু
উম ভালেকৈ নিজেই কভালে কৰিলে সেনেকে গোটৰ হে উম হেৰিবলাকত উ থাকাটোত বহুত ভাল দেই প্ৰয়োজন, থাকিব লাই কেটাত আছ তই?
মই এটাতে আছোন, এটা গোটতে আছো এনে হেৰিয়ে সবিলাকে ধৰি লম টিং চিটিং সেইবিলাক নে'জ্বৰ কথা হয়-নে আচ্ছা এনেকো গোটত এটাত এ আছো
হেৰি তাৰপা উম কি বুলি কয় এঘন্টামান শিকাইছে আৰু।
অ' এঘন্টামান শিকাইছে।
অঁ
কিন্তু সোনকালে গৈছো উম্ সোনকালে হ'ব বুলি ক'লে যে। আ, ছ-ছটা মানে চাৰে পাচটালৈ ওলাই কৰি ৰেদিয়ে। ছতা মানত গৈছোঁ আও। উঠি আকৌ কাম বন কৰিছোঁ। ঘৰৰ চোতাল সাৰিছোঁ। হখাই কৰি। ঘ উম এ চব কৰি থৈ গৈছো, গা পা ধুই কৰি পেলাইহে
উম ঘৰতে সোনকালে উঠি তাইক স্কুলত পঠিৱা পিছত গৰম পানী দুগিলাছ খাই লবি।। লৈ পেলাই পুৰা ধুনীয়াকে সেইখিনি কৰিবিচোন একদম, স্কিন ভাল হৈ আহিব। শৰীৰটো আৰু ফিটনেছ ভাল হ'ব, উম ধুনীয়া হয় মানে য়োগা কৰিলে কাইলৈ পৰা কৰিবি সদায় উঠি, এনাৰজী পাবি শৰীৰত গাত, ম কৰি থাকোতে মই প্ৰমাণ পাইছো যে। মোক এ গাটো মনটো বহুত ভাল লাগি আছিলে মানে কৰি থাকোতে এতিয়া নকৰা হোৱাৰ পৰা এটা বেলেগ উম লাগি আছে কওঁতে কেনেকোৱা লাগি আছিলে বুলি, ইমান ভাল লাগি আছিল যেনেকে সৰুতে খেলি ধুলি আমি ফুৰ্তি ৰতি পাওঁ, তেনেকুৱা মানে, গাটো পাতলা হৈ যায়।
অঁ, উম্।
ভালেই কৰিছে এইবিলাক সেইকাৰণে দিছে বেমাৰ আজাৰ ন'হব আগলৈ মানুহ।
অঁ এতিয়া ধৰি লওক চব মানুহে কৰিছে। তে মানে অকণ বয়সস্থ মানুহও আহিছে। একো নাই কৈ ছে হয়, নিজৰ গাত এতিয়া ঘৰত কৰি থাকিলেই হ'ল আৰু।
আজি শিকাই দিছো যে ঘৰত কৈ থাকিলে হ'ল আৰু তাৰ পৰা।
অ' সেয়া ঘৰত কৰিলেই হ'লা ধুনীয়াকে শিকাই দিছে কি কি কৰিব কৰিব দিব লাগে ৰাতিপুৱা।
ভাল সুবিধা দিছে এইটো কৰিব লাগে সেইকাৰণে দেই মানুহে উ নিজে। কৰিব লাগে ওপৰ পায় জবৰদস্তি শিকাইছে, উম নিজৰ শৰীৰটোৰ কাৰণে। বেমাৰ -আজাৰ ন'হব আগলৈ একো এইবিলাক। কৰি থাকিলাও এটা আছে এনেকে উম। আ আচোন এনেকে এই আ বহি পেলে হেই উম পেটত আঙুলি বোৱা আঙুলি দুটা দি পেলে। হেৰি কৰি বহিব লাগে আও এনেকে আঠু কাঢ়ি ভৰিকেইটা মাটিত পেলাই এন তাপা এই খানা ভাত খোৱাৰ পিছত যে বহে যে মানুহে যে এনেকে ভৰি কেইটা হেৰি কৰি এটা আসন আছে যে যাওঁ সেইটো ৰাতিপুৱা উঠি সেইটো যদি কয়। মনটো আৰুও মানে শৰীৰটো চব ফালে ভাল হয়। অ এনেকে আগলৈ হেৰি চাই দিব লাগে জুকি পেলাই তললৈ মন্দুকা আসন বুলি কয় সেই ত সেইটো কৰিলে বহুত ভাল মানে
অ
তাপা ইহঁতি গোটত নাথাকা কিছুমান এনেই গৈছে আও ৰাতিপুৱা সেতে এনেই সেহতেও কৰিছে নহয়
কোন
গোটত নাথাকাবিলাকো গৈছে
এনে চাই আছে গৈ কৰিছে একো নাই নহয় কৰিলেই হ'ল আও হয়
উ
অ নিজৰ নিজৰ মনটোৰ লগত কথা কৰিলেই হ'ল আও অহ আজি একৈশ জুন কি দিৱস অহ অহ অহ আজি অহ
আজিয়ে আছিল
উম
অ' সেইকাৰণে মানে
সেটো কাৰনে কৈছো বহুততে সচে
চবতে হয় উ অ আজিতো চবতে হয় যাবই লাগে আজি চবতে আমি তাত থাকোতেও উম ভিনদেউহতো যাবই লাগে আজি মানে আজিৰ দিনটোত আজি হেৰি কুম পুৰা ঘোষণা কৰি দিছিলে ন
অহ
দিৱস উম তাৰপা হেৰি উম এই আজি গৈছিলে পাল্লাৰ শিকিব
অ গৈছিলে
ল'ৰাটো কাৰ লগত থৈ যায়
আজি থৈ অ থৈ যায় তাই ঘৰত ন হেৰি উ শাহুক অ ককাক আইতাক আছে তে নহয় চাই অ
অ কান্দে নেকি
নাকান্ দে বিচাৰে অকন মাজে মাজে পুজ খাই বুলি তাৰ পিছত আকৌ ভাল হয় খেলা বস্তু দিয়াও
খোৱা বোৱা দি থাকে আৰু ভালকে কোট হয় আকৌ
আইতাকেও খুৱাই দিয়ে কাকাইকেও খুৱায়
উম শুৱাই নে নুখুৱে অকণ
খোৱাই নহয়
খুৱাই লয় বু কাকাকে খুৱাই ল খুৱাই লয় আৰু উম তাকেকে তলত শুৱে নে ওপৰত শুৱে এতিয়া
এতিয়া তলতে থাকে
উম তাতে খুৱাই লয় আৰু লৰাটোক
অ খোৱাই লয় থাকে ভাল পায় কাকাই কম ক
আহ
অ হেৰি থাকে আৰু কইনক নালাগে আৰু ধৰি লও এ এদিন হে আছো আৰু মাক আহিছে গম সি মই বোলো মোৰ মায়ে আহিছে নাই মাকৰ লগত কথা কথা নাই আৰু কাকাক লগত ফুৰিব যায়
উম এনেকুৱা কাকাই গাড়ীতাক পোৱাও ধেমালি নহয় দে এই থৈ গৈছে তাই কৰি ৰাখিছে মানে ধুনীয়াকে
আহ
হয়নে
অ সিহতেও মানে ভয় লাগি থাকে আৰু ই থৈ যায় হয়
উম যে কৈ আহি তা পহ আ তে তেতিয়াকে আহি পালোনো কিমান চা কি চাই চাগৈ হয় তাই
উম
কাক কে যদি অকণ ভালকৈ চাই
অ
উ যেন তেনে আৰু কেইদিন আছে শিকি আছো জয় হকাৰ দে কেইদিন আছে
উম হ'ব দে ন
অ হ'ব দে কাতি দেউতাই কৈছিলি নেকি কি নু
অ মইও কৰিছিলো দে হ'ব দে
হব দে কণ মই অকন বাগৰি লওঁ কাত